হেল্ল',
উম কোৱা।
আহ কি কৰি আছা?
এই অলপ ঘৰ পৰা ওলাই আছো বুজিছা।
অ মইয়ো এই ঘৰৰ আগফালে ৰখি আছো, মই মানে ভাবি আছো কৰ'বাত যাম। ঘাটলে যাম চাগে অলপ।
উম উম এইফালে আমাৰ খেতি কৰিছেতো এই মানে ৰোৱনী লগাইছে তাকে চাব আহিছো ৰ'বা।
উম। তোমালোকৰ লগ লগাই আছ নে, তোমালোকৰ নিজৰ খেতি?
হা?
তোমালোকেও খেতি কৰি আছা নে?
আমাৰ নিজৰ খেতি লগাই আছে অ।
লগাই শেষ লগাই, অ খালো খালো। লগাই শেষ হ'ল নে খেতি বাতি?
লগাই শেষ হোৱা নাই এতিয়ালৈকে বাৰু, লগাবলৈ ষ্টাৰ্ট কৰিছেহে।
উম।
সেই হলে বাৰু তে দিন লাগিব কেইদিনমান কাৰণে এতিয়া বৰষুণো দিছে যিহেতু।
অ।
কেইদিনমান লাগিব আৰু।
উম, কেলে যেতিয়া- কাম চাম নাথাকে ফ্ৰী থাকিব তেতিয়াহ'লে আমাৰ ফালে এদিন আহিবা সময় পালে
অ যাম যাম নিশ্চয় যাম বিশ্বাস কৰাটো পিছে তোমালোকৰ ঘৰৰ খবৰ খাতি কেনেকুৱা?
খবৰ খাতি চলিছে আৰু ভালেই তোমালোকৰটো ভালেই ন?
আমাৰটো ভালেই চলি আছে বৰ্তমান এতিয়ালৈকে।
উম।
উম, আৰু পিছে কম- উম, সেইটো হয় বাৰু সেইটো ঠিক কৈছা। এই পিছে কলে হেৰি গৈছে নাই কম্পিউটাৰ ক্লাছ গৈছা নাই?
সেইটো আজি আজি মোৰ নাই, কালিতো দেওবাৰ, কালি আকৌ বন্ধ। সোমবাৰৰ পৰা যাম আৰু।
অ কৰা কৰাক যিহেতু চাৰ্টিফিকেট খন লাগে যদি
অ সেইটোয়ে মই ভাবিছোঁ অ সেইটোয়ে মই ভাবিছোঁ কেতিয়া এইটো শেষ হব কেতিয়া এইটো শেষ হব
অ মানে প্ৰাইভেট জবৰ ভেকেঞ্চি এটা ওলাইছিলে মোৰ তাত লিংক এটা আহিছিলে তোমাক দিম নেকি?
অ বাৰু এতিয়া নালাগে মোৰ কাৰণ এতিয়া মোৰ বহুত টাইম লাগিব ন এতিয়াটো, কম্পিউটাৰটো শেষ হওতে হওতে সেইটো শেষ হৈলওক তাৰপিছত কিবা এটা ভাবিম
এই মানে ইমান হেৰি নহয় আৰু মানে তেজপুৰত ভেকেঞ্চি ওলাইছেতো কেইটামান
উম
ভাবিলোঁ তোমাক কৈ থওঁ
অ কেনেকুৱা ধৰণৰ এনে
মানে এইটো কি আৰু মানে চেমচাং মোবাইল তুমি ধৰ কোম্পানীৰ বা আহিব জেগা এটাত তাৰ পৰা আনি ধৰ দোকানে দোকানে ডিষ্ট্ৰিবউট কৰিব লাগে তাৰপাছত দোকানৰ ওপৰত মানে সেইটো চৌকৰাই দিব লাগে যে এইখন দোকানৰ ইমান কেইটা মোবাইল মই দিলোঁ।
অঁ অঁ
মানে ইমান টান কামো নহয় বাৰু তে তোমাৰ ধৰ ছয় মাহৰ ট্ৰায়েল পিৰিয়ড থাকিব সেইটো তুমি পোন্ধৰ হাজাৰকৈ সেই চেলাৰী পাবা যিহেতু প্ৰাইভেটৰ আন্ডাৰত হয় ট্ৰাইেল পিৰিড ৰাখিবই তাৰপিছত বাকী যদি তোমাৰ হেৰি হয় কি আছিলে তাৰপিছত তোমাৰ যদি কামটো ভাল হয় তেতিয়াহ'লে তুমি চেলেৰী ইনক্ৰিমেণ্টটো পাবা মানে পোন্ধৰ হাজাৰ পৰা গৈ ধৰ বিছ হাজাৰো হব পাৰে পঁচিশ হাজাৰো হব পাৰে বাঢ়িব অ সেইটো ঠিক কৈছা তুমি পিছে ইণ্টৰ্নশিপ আজি যোৱা নাই
আজি যাম এই অলপ পিছত যাম আজি যাম অলপ পিছত যাম ধৰা
কেইটা মানত যাবা
যাম তোমাৰ দহটা মানত যাম
উ ভালেই হ'ব দিয়া দহটা মানত গ'লে তেতিয়া আমি কাম কেইটাও শিক কৰিব পাৰিম নে কোৱা
সে এইফালে এইফালেও কাম হৈ যাব সেই সেইটো কামো হৈ যাব দুইফালে হৈ
উম উম উম দটা মান গ'লে দহটা মানত নালাগে ক দেৰিকৈ যোৱা মোক কেইবাটাও কম্লিট কৰি লও নে কি কোৱা তোমাৰো বেছি নাই আৰু এ এটা আছে মোৰ আৰু আছা ধৰা আছেই সেই কেইটা কপ্লি কৰিলও তাৰপিছত তুমি যাব পাৰা অহাৰ পিছত কৰিম আৰু তুমি ময়ো ইফালে যাবলগীয়া আছে ময়ো সেইফালৰ পৰা আহি লমগৈ
অ তাকেই আৰু তোমাক ময় মানে এটা অ এটা কথা ক'ব আহিছিলো
কোৱা চোন কোৱা
অ মই মানে তোমাৰ লেপটপ এটা ল'ম বুলি ভাবিছিলো মানে এতিয়া নলোও কেইদিনমান পিছত হে এতিয়া মানে মইটো লেপটপৰ বিষয়ে একো নাজা নাজানো বিশেষ একো নাজানো সেইকাৰণে তুমি মোক কব পাৰিবা নেকি ধৰা কেনেকুৱা ধৰণৰ লেপটপ ললে ভাল হ'ব, বা কোনটো ললে মানে অলপ কম দামত পাম বা কেতিয়া ললে ভাল হ'ব সেইটোৰ বিষয়ে অলপ ক'বা নেকি?
তুমি যদি লেপটপ ল'ম বুলি ভাবিছা পূজাৰ সময়ত লোৱা বুইচা,
পূজাৰ সময়ত অ মইয়ো সেইটোয়ে ভাবি আছো যে পূজা নহলে দেৱালীৰ সময়তো এইবোৰত অফাৰ থাকে তেতিয়া মানে টো মই দুই তিনি হাজাৰ টকা কমকে পাই যাম।
এইটোৱে এতিয়া তুমি এতিয়া লেপটপ এটা ল'ম বুলি ক'বলৈলে কমো চল্লিশ হাজাৰ লাগিবই ভাল যেতিয়া এটা লোৱা,
অ চল্লিছাজাৰ লাগিব চল্লিছ পঞ্চলিশ
সেইটোৱে চল্লিশ পঞ্চলিছ হাজাৰ তলত তুমি ধৰ এইটো মানে তুমিমানে ভাল এটা পাম বুলি মানে আশা কৰিব নোৱাৰা কম্পিউটাৰত তা কি লেপটপ এটা
উম তাৰকাৰণে তুমি চল্লিছ হাজাৰ তেতিয়া যদি হাতত থাকে তেতিয়াহ'লে তুমি ধুনীয়াকৈ হেৰি কৰিব পাৰিবা কি আছিলে কম্পিউটাৰ এটা ধৰ ল'ব পাৰিবা লেপটপ এটা ল'ব পাৰিবা
অ পাৰিম
এতিয়া তুমি যদি ভাল কাম কিহৰ কাৰণে ল'ম বুলি ভাবিছা তুমি এনেই মানে সৰু সুৰা কাম চাম কৰিবলৈ ল'বা
অ তোমাৰ এই সৰু সূৰা গেম চেম নহয় গেম চেম মই নেখিলো মানে সৰু সুৰা কিবা কাম চাম তোমাৰ কিবা ধৰা কিবা দক ডকুমেণ্টছ চকুমেণ্ট বনাবলৈ বা কাগজ বনাবলৈ কিবা ফাইল চাইল ৰেডি কৰিবলে তাৰপিছত কিবা ধৰা হেৰিৰ কাৰণে ৰিচাৰ্চ টিচাৰ্চ কৰিবলৈ তেনেকুৱা ধৰণৰ,
ৰিচাৰ্জ কৰিবলৈ তুমি মোবাইলৰ পৰাই কৰিব সেইটো গম
নাই নাই সেইটো সেইটো চ নহয় মানে তোমাক সেইটো ৰিচাৰ্জ কৰা নাই মবাইলৰ ৰিচাৰ্জ কৰা নাই ধৰা কিবা এটা বস্তুৰ ওপৰত তুমি ৰিচাৰ্চ কৰা হা মানে বস্তুৰ ওপৰত তুমি এটা কিবা এটা অ ৰিচাৰ্চ অ সেইটো সেইটো ৰিচাৰ্চ কৰিছ অ সেইটো অ সেইটোৰ বিষয়ে অ অ বা কিবা এটা তুমি, ধৰা অনলাইন কিবা এটা ক্লাছ তাচ কৰিবা, অ খেত অ তেনেক আহ তেনেকুৱা কামৰ কাৰণে লাগে মোৰ মানে গেম চেমৰ কাৰণে নহয়,
তুমি যদি লেপটপ এটা ল'ম বুলি ভাবিছা যদি তুমি এইবিলাক কাম কৰোম বুলি ভাবিছা তাতে ঘৰতে মানে ইণ্টাৰনেটৰ যুগ যোগটো কি হেৰিটো কৰি লোৱা বুজিছা, সংযোগটো ভালকে কৰি লোৱা মানে‌ লে পত, বহুত নেট কনজিউম কৰেটো।
নাই নাই হৈ যাব ইণ্টাৰনেটৰ হেৰি হৈ যাব, মই ফাইভ জি লৈ ল'ম ন, ফাইভ জি চিম, তেতিয়া হৈ যাব ইণ্টাৰনেট টেনচন নাই বাৰু।
ফাইভ জি চিম ল'লে নহ'ব, শুনা ফৰ জছে চিম হলেও তোমাৰ ফাইভ জি চলাব পাৰা, কিন্তু তোমাৰ ফাইভ জি মোবাইল এটা লাগিব।
অ' এইটো হৈ যাব, এইটো ইমান টেনশ্যন নাই।
অ তাৰ কাৰণে মানে মই কথাটো তোমাক ক'লো এতিয়া।
অ।
আৰু তুমি ধৰা এতিয়া ধ হেৰিটো লেপটপটো লবা ফাইভ চাইে তুমি এইচ পি এল এটাকে লৈ লোৱা, তাত তুমি মানে কাম বিলাক কৰি ভাল পাবা কাৰণ, যিহেতু মৌ এইচ পি কেইদিনমান আগৰ লগে কাম বিলাক কৰি আছিলো
অ সেইটোৱে মই ভাবিছিলো তোমাৰ এই মোৰ লগৰ এটাও লৈছিলে তেতিয়া মই তাকো কৈছিলো, যে মই ল'লে স্পিৰে ল'ম, ‌কাৰণ তুমি এইবোৰ কামৰ কাৰণে বেছিভাগ মানুহে তোমাৰ এইচ পিয়ে লয়, আৰু মই দেখাত মানে যিমান ছাৰ সকলে, বা ছাৰ বাইদেউসকলে যিমান মানে লেপটপ ইউজ কৰে, সিহঁতে সবে মানে বেছিভাগ, এইচ পি ৰে ইউজ কৰে ন।
উম। তুমি যদি লম বুলি ভাবি চাও যদি ক বাজেতটো অলপ কম আছে মোক ক'বা, মানে মোৰ লগৰ এটা আছে সি মানে আজিৰ পৰা এক বছৰ মান হল, লেপটপ এটা কিনিছিলে বুইছা, মানে সি মানে দোকানৰ কাৰণে কিনিছিলে, দোকান-চোকান আছে, তাৰপছতে দোকান মানে সি দোকানখন খুলিলে বাৰু দে এতিয়া। এতিয়া মানে সেইটো লেপটপ সি ইউজ নকৰে, তেনেকেইে পেলাই, থৈ দিয়া আছে মানে ঘৰত। আৰু সি মানে, হেৰি ল'ব, মেঘবুক এটা ল'ম বুলি কৈছে সেইকাৰণে মানে এইটো লেপটপ সি মানে কম দামতে মানে দিম বুলি কৈছে, যদি তুমি যদি হয় এইটোও লৈ ল'ব পাৰা, কম দামত।
অ, এনে কিমান, নতুন কিমান দি লৈছিলে ই?
এক নতুন সি কিমান দি লৈছিলে ৰবা পাহৰিছোঁ, এতিয়া চল্লিশ মান দি লৈছিলে নেকি সি।
অ আৰু বে বেচিব কিমান দি?
ই ধৰ থাৰ্টি ছিক্স মানত এৰি দিম বুলি, মানে দি দিম বুলি কৈছে। থাৰ্টি ছিক্স আছে টুৱেণ্টি ছিক্স। তুমি ভাবি চাবা তুমি কি কৰা।
অ মই হয় এই টোৱে ভাবিম, মই মানে ভাবিছো, মই মানে ভাবিছো মানে লেপটপ মানে ছেকেণ্ড হেণ্ড নলো, মই নতোন ল'ম বুলি ভাবি আছিলো বাৰু, পিছত কি কৰো নাজানো পিছত কি হ হয়, অ।
তোমাক কথাাতটো কৈছো, য তোমাৰ ধৰ পইচাটো মিলাব নোৱাৰা তেতিয়া হেৰি, মানে কি হ'ল জানা নতুন বস্তু
এনে ধৰা তোমাৰ ভাল যদি লেপটপ মানে এচ-পিচ ধৰা ভাল এটা ভাল কোৱালিটিৰ লো নতুন, হে কিমান প্ৰাইচ লাগিব, মানে দামটো কিমান লাগিব, মিনিমাম?
তুমি মিনিমাম ধৰা ভাল বস্তু এটা ল'বলৈ তোমাক এতিয়া মানে তুমি যদি ভাল, কামত ইউজ কৰিম বুলি ভাবিছা তেতিয়া তেতিয়াহলে তোমাক ক নাই কমো ধৰা পঞ্চাশ হাজাৰটা হাতত লাগিব, তেতিয়া তুমি মানে ভাল এটা চাই আনিব পাৰিবা, আৰু এতিয়া, মোবাইল, এতিয়া জানাই বস্তুৰ দাম বাঢ়ি কাৰন ৰেম আৰু হেৰি দাম বিলাক বাঢ়িছেতো যিহেতু। মই মানে আমাৰ দোকানত নিজেই কৈছিল, যোনটো লেপটপ থাৰ্টি ফাইভ আছিলে, এতিয়া ফটি হৈ গ'ল। যোনটো ফট ফাইভ আছিলে এইটো ফৰ্টি এইট হৈ গ'ল, তেনেকে মানে ৰেম বিলাকৰ দাম বাহিছে যে, হেইকাৰনে মানে বস্তু বিাকৰ দামো
তেনেকাই ভাবিছো তোমাৰ, অ' পঞ্চাশ মানত ল'ম মই ভাবিছো।
উম তুমি যেতিয়া চোৱা নতুন লেপটপ তো এ লৈ পেলাই তুমি কি কৰিবা, পঞ্চাশ হাজাৰ সোমিয়াই পেলাই।
তাতকৈ ভাল যদি তুমি ছেকেণ্ড হেন্দ এটা যদি লৈ লোৱা তাত যদি তুমি বিশ হাজাৰ টকা এটা দিয়া তাত তোমাৰ কামটো চলি থাকিল আৰু ইফালে তোমাৰ ত্ৰিশ হাজাৰ টকাটো তোমাৰ হাতত থাকিল। থাকি যাব
সেইটো সেইটো বাৰু হয় কিন্তু অ কিন্তু পটকে যদি ছেকেণ্ড হেণ্ডলওঁ পিছত যদি নষ্ট নষ্ট হৈ যায়।
এইটো মানে তোমাৰ কি জানা তোমাৰ যদি ভাল জেগাৰ পৰা লোৱা তেতিয়াহ'লে নষ্ট হোৱাৰ চান্স নাথাকে। মোৰতো আগতে মোক, কিমান এক বছৰ আগতে মই ছেকেণ্ড হেণ্ড মোবাইল এটা লৈ পেলাই চলাই আছিলো ন মানে ভাল। যোনটো মোবাইলত দাম থাৰটী ফাইভ থাউজেণ্ড আছিলে সেইটো মই পোন্ধৰ হাজাৰ দি পেলাই আনি। এক বছৰ চলাই আকৌ বেছি দিলো বেছি মই সাত হাজাৰ ওপৰ পালো সাত আঠ হাজাৰ।
অ, পিছে তোমাৰ লগৰ টোৱে যে লেপটপ টো লৈছিলে সেইটো লেপটপ বাৰু মোৰ পচন্দ হৈছিলে সেইটো, কিমান টকা দি লৈছিলে তুমি জানা নেকি।
এইটো ফৰ্টি এইট দি লৈছিলে ফৰ্টি এইট, ফৰ্টি ছিক্স মান দি লৈছিলে অ,
অ এই তুমি দেখোন তেতিয়া কৈছিলা ফৰটি বুলি কৈছিলা নেকি আমাৰ ঘৰত যে আহিছিলা।
এ মই তেতিয়া ইমান চোৱা নাছিলোঁ ন তাৰ পিছত মোৰ কথাটো মনত পৰিল মানে তেতিয়া মানে অলপ কামত। ধ্যান দি আছিলো যে।
অঁ অঁ
তাৰকাৰণে মই তোমাক এটা কথা,
সেইটো কি কেছত কেচত লৈছিলে নে কিস্তিত লৈছিলে।
অ কেচ দি লৈছিলো সি কিস্তি নকৰে বুলি কৈ পেলাই মানে ডাইৰেক্ট কেছতে উঠাই লৈ আহিছিলে।
অ কেচ লৈছিলা ন মানে এনেই চলেটো ভাল ভাল চলে ন এইটো।
ভালে চলে মানে সি ইমান কাম চাম নকৰেটো মইয়ে তাত গৈ পেলাই কাম জিতি কাম কৰি পেলাই মানে গেম ছেম, উম ভিদেও চিদেও চাই ফুৰোঁ সি ইমান নকৰেতো মানে মই সেইবিলাক কৰো। অ মই সেইবিলাক কতো মানে লেক দিয়া নাই মানে হেৰি হোৱা নাই কাৰণ ষ্টৰেজ টো বেছিতো,
উম কিমান ষ্টৰেছটো কিমান।
ষোল্ল জিবি ৰেম আৰু পাঁচশ বাৰ জিবি ষ্ট'ৰেজ,
উম এনে মানে কিমান থাকিলে ভাল ষ্টৰেজটো।
তোমাৰ পাঁচশ বাৰ জিবি হ'লে বেছি ভাল কাৰণ যিহেতু লেপটপত তুমি বস্তু ভৰাবাই।
অ
তুমি মোবাইৰ ফটোখিনি ভৰাই পেলাই তাত ছেভ কৰি থব পাৰা সেই পাঁশ পৰালজী হলে তুমি মানে নে চব ফটো তাত সোমিয়াই থব পাৰা আৰু কেনে ক'লো তোমাক পাঁচশ বাৰ পাঁচশ বাৰ জি বি তুমি লোৱা তোমাৰ বেষ্ট অপশচন,
আৰু লেপটপৰ বোলে কিবা লেপটপৰ বোলে কিবা জেনেৰেশ্যন নে কিবা বোলে থাকে।
জেনেৰেচন জেনেৰেচন ফাৰ্ষ্ট জেনেৰেচন ছেকেণ্ড জেনেৰেচন তেনেকে থাকে তুমি যদি। এই ফাৰ্ষ জেনেশ্যন ল'ব পাৰিলেতো ভালেই দামটো তোমাৰ আৰু অলপ বেছি হৈ যাব কিন্তু তোমাৰ মানে, বস্তুতটো ভাল পাবা।
উম, তাতো কি জেনেৰেশ্যনৰ হয় এইটো তুমি জানা নেকি।
তাতো ছেকেণ্ড জেনেৰেশ্যনৰ হয় নেকি।
উম,
মানে জানাই ফাৰ্ষ্টটো সদায় প্ৰথমটো সদায় প্ৰথমেই হয়।
অ প্ৰথমটো প্ৰথমে হয় গম পাওঁ,
তাত তুমি তোমাৰ বিল কোৱালিটিও ভাল পাবা তুমি ৰেমু ভাল পাবা সেইবিলাক মানে চব ভাল পাবা।
উম উম,
তাৰপতে আৰু এটা লেপটপ ভাল লাগিছিলে ইয়াত ক, সৰু আছিলে সেইটো ফিফটি টু কলে মানে বাজেটো নিমিলিলে সেইটো কাৰণে নললে।
অ ফিফটি টু আছিলে এইটো কি কোম্পানী আছিলে।
এইটো লাভা কোম্পানী আছিলে।
লাভা ইমান মোৰ ইমান পচন্দ নহয়।
এ লাভা নে আইটেক নে কিবা এটা তেনেকে আছিলে মানে মোৰ নামটো পাহৰিছোতো বহুত দিন হ'ল আজি, তিনিমাহ চাৰিমাহ হ'লটো লেপটপটো লোৱা।
অহ',
তাৰ কাৰণে মানে সেইকাৰণে মোৰ ঘৰত ইমান মনত নাই বুইছা কথাটো?
অহ, উম।
অ, গম পাইছোঁ - গম পাইছোঁ।
উম, তাৰকাৰনে আও আজিকালি যিহে বস্তু দাম হৈছে এইটোতো কৈও লাভ নাই।
অ, সেইটো কাৰণতেটো এতিয়া বহুত মানে এতিয়াও মানে নিকিনো মানে এতিয়া দামটো বহুত বাঢ়ি গৈছে না পূজাৰ সময়ত যেতিয়া অফাৰ দিব তেতিয়া মই পাঁচ, ছয় হাজাৰ কমততো পামেই ন?
পাবা -পাবা নিশ্চয় পাবা কাৰণ পূজাৰ সময়ত পূজাৰ চাউণ্ড দিয়ে
অ, যিটো ধৰা পঞ্চাচ হাজাৰ অ, তেতিয়া এতিয়া যিটো পঞ্চাচ হাজাৰ হয় পূজাৰ সময়ত সেটো পঞ্চল্লিশ হাজাৰ হৈ যাব ন?
অ, তুমি পিছে কেছ দি নে ই এম আই কৰিম বুলি ভাবিছা?
না মই ই এম আই নকৰো মই কেচেৰে কেচ দি ল'ম।
আছে তোমাৰ তাকে পইচা বাহ।
কি তোমাৰ ল'ব লাগিব ঘৰৰ পৰা।
বাহ বেলেগ আৰু কিবা এটা খোৱাবা চোন আমাকো। উম, চেদো
আল্লাহ। অ, ল'লেতো খুৱামেই ধৰা ঘৰৰ পৰা ক'লে লৈ দিব বাৰু এতিয়া কিন্তু কোৱা নাই মানে কাৰণ